হেল্লো। মই এইয়া ভাতগেইটা খাই উঠিছোহে-
অ ইমান দেৰিকে যে?
এ পথাৰলৈ গৈছিলো পথাৰ পৰা আহি পেলাই চাহ জপান খাই তো অকমান খ- শুলো, শুই লৈ পেলাই এই সেই কৰিলোঁ। আকৌ দেৰি হলত খাইছো দেৰিকে খাইছো ভালকেইটাাৰ কথা ৰুটি চাহ খালো। বুট খালো এ ঢেৰ কিবা কিবি খালো আম- খালোঁ।
ইমান গৰমত পথাৰ পৰা আহি কেনেকে শুইছোও।
ক ফেন লগালছ আক।
অ'মফেন লগাই আছো ইমান গৰম ফেন অহা আখন ন।
অ', ই দে থাকতকে একদম উ হেৰিয়াত লগাই লৈ মাথাটো নিদিয়াৰ পাছত একদম বিচনাতে ফেনখন লগাই লোঁ সৰু টোপনি গুচি গ'ল আমি আকৌ এতিয়া সোনকালে দে একে নাযাওঁ নহয় আমি যাওঁ তিনিটা বজাতে।
আহঁ।
তিনিটা বজাতে গৈ পেলাই আঠটা বজালৈ আকৌ ঘৰ পাওঁহি।
অ', এতিয়া যিটো ৰ'দ দিছে তেনেকুৱা নগৈলে মানুহে
উপায় নাই অ',। অ', সিদিনাখন আমাৰ এই ওচৰ ঘৰ ৰুবলৈ গৈছো তেনেকে মানে মই তিনটা পয়ত্ৰিছতে ফোন মাৰিছো তাৰ পিছত আজি মোক সহতে জগাব লগীয়া হৈ গৈছে। কালি ৰাতি বৰষুণ দিলে নাই মই বৰষুণ দিয়াই গম নাপাও ইমান টোপনি গ'লো।
অ', এতিয়া ৰ'দ যি অ', এতিয়া ৰ'দ যিটো হৈছে মানুহে এ ৰাতিতে উঠি গৈ পেলা ৰাতিপালা ঘৰ পৰা বহি ল আহিব।
অ', আমি সেইতেয়াই কৈছো খুৰীতো গৈছে সেইদতে আমি সেইতেয় কৈছো। আমি পাঁচ জননী গোট খাল আছো।
অ', অ',।
পাঁচজনীয়ে স তেনেকে হেৰি কৰি পেলাই ৰুইছোগে।
আহঁ।
নতুবা সেই এজনীয়ে ৰুব নোৱাৰাো হত আজিকালি।
আহ।
এঠাই এ এঘৰতে এজনী এজনীকে ৰুই থাকিলে মানে নহ নহয়গে নোতোবা।
অঁ', অঁ',।
এতিয়া পাচোজনী পা যে এতিয়া এতিয়া ধৰ আজি দুঘৰ হৈ গৈছে আমাৰও হৈছে আকৌ চৰা ঘৰও হৈছে সদ হৈ গৈছে।
আহ আহ কাইলৈ ক দিব।
কাললৈ নাই। মানে এ আমাৰ দিব পৰাকে ওলাই আছে কিন্তু সেই ট্ৰেক্টৰ চেক্টৰ সুবিধা হ'ব ক লাগিব নহয়।
অ', অ',।
যদি সুবিধা হয় তেতিয়া মানে দিয়াই দিবও পাৰো।
ট্ৰেক্টৰ এবিঘা দেৰবিঘা দুবিঘা এনেকা বু শুকা দি থৈ দিব লাগে আপোনালোকৰ সেই দ মাটি নহয় যেতিয়া তেতিয়া ৰুই থাকিব পাৰি।
মই সেইদ দিও এতিয়া মোৰ অণ দুবিঘা আছে একেদিনাই দিয়াম। যেতিয়াই ৰাও।
আহ। কেতিয়াবা বোলে মোৰ মন গৈছে লগ নাই মই অকলে এডৰা ৰুংগে বুলি কলেও পাৰি।
অ', গোলা সময় ৰ'ব আমাৰ এইডোখৰ মাটিিকণ ৰুবলৈ ওচৰ কনত ইমান দিগদাৰ নাই আমাৰ সেহতি মানে একদম অ', আ ৰাতিে গৌ ৰাও গে।
অ',।
মোৰ গোসাঁনী এজনী আছে নাই?
আহ।
খানিজনীয়ে যে একদম ত খোপা চোপা মেৰিয়াই বান্ধি লব।
আহ।
গৈ একদম ৰুবলৈহে চাই আৰু পিছলে নাচায় আৰু
গোঁসানীজনীক ভালকে খোৱা বোৱা যতন দিব
অ আজি একো খোৱাই নাই আজি নেখাই যে
অ আজি সোমবাৰ
অঁ আব নখা
এই শিৱ ভক্ত যে এইব কাক পাবলে বা শিৱক পূজা কৰিছে
অ নাজানো নাজানো
আহ
বাকী তোমাৰ স্বাস্থ্য পাতি ঠিকে আছে
োৰ স্বাস্থ্্যনো কি আৰু এই কোলা মলা মানুহ ক্ষীণ মন মানুহ কি আছে
অ কেইলেে
মনৰ ক'তনোবা শকত
টো ঠিকে ৰখালে চব ভাল হৈ যাব
হয় নি
গও পাবা
দহ চাবচোন আপোনালোকৰ সেইফালে
আমাৰ এইফালে চাই চলো নহয় তাৰপিছত আকৌ এতিয়া কি হল জানো
অ চাই থলে আকৌ কি হল জানো
তাকেহে মই খবৰ এটা দিছিলো
আহ
ছোৱালী লাগা লগাগা কৈে থাকে কিন্তু এতিয়া সময় দেখুৱালেহে সবৰে নেযায়
অ এ আজি আজিকালি মানুহবোৰ তেনেকুৱাই
অ
লাগে লাগে কৈ থাকিব সময়ত পোৱা বস্তুতো আকৌ গুৰুত্বই নিদ
উ্তো এন দিয়
তাৰ পাছত আকৌ আহিব আমুক আমুকতটো কৈ দেচোন
তামুকটো কৰিৈ দেচোন
ধৰি লো এনেকুৱা মানুহ
উম ত কি কৰিছে
শনিীমাৰমে বহি আছে কি কৰিব
অ পেহীয়ে এতিয়া মাটি ৰুবা যোৱা নাই নহয়
সেই আমাৰ ইয়াৰ ভালেই পোৱা নে
অ পানী দুনি নাই মানে
এ একোৱে নাই অ গৰুক হেৰি ঘৰৰ পৰা পানী কঢ়িয়াই কঢ়িয়াই খুৱাব লাগে
তহতটা ওচৰটা নখন চিগিছিলে ন
ছিগিছিলে ছিগিছিলে আমাৰ ওচৰতে নহয় নহয় আমাৰ পৰা অকণমান দূৰ নহয় বেছিকণো নহয় বাৰু
অঁ এতিয়া এতিয়া তহত এইপাৰ নে সিপা আছিলগা শ পায় নে সিপায়
তটো শিপাই আমি এপাই আছো
এতিয়া আমাৰ এই চাইডে আহিব পৰা হ'ব
নাই নহব
নহমনেোগ
টো চাই আপোনালোকৰ সেইটো চাইডে যাবলৈ হলে আমি এডোখ গাড়ীত গৈ ট্ৰেইনত উঠিব া লাগিব
অ অ
গাড়ী ভাড়া এশ টকা এশ টকা খৰচ কৰি আকৌ সত্তৰ টকা দি ট্ৰেইনত উঠি যাবগ লগ লাগিব
আহ এতিয়া বিপদেই হল আৰু তটো
বিপদেই হ'ল
এ ভাল কৰিব কনোৱ তো বন্ধ কৰি থব
ভাল কৰি আছে বাৰু জানো কেতিয়াকে হয়গে
আহ
ট্ৰেইনখন নচলালৈকে বিয়া বাহ ওলালেই হয় আৰু
আকৌ এই হলে এজনীৰ বিয়া হলেহে ডাঙৰ কথা হব
আহ
এই খোৱা এটা ছোৱালী উম হলে আহিব লাগিব সেইটো ঘৰত ততে আছে ঘৰত আছে ইমান গৰমত ক'লেও যাব
আহ কামৰ কাম হলে না যোৱা
না যোৱা কালি অঁত যাও বৌ সন্দিও আজি যিদ ৰ'দ ওলাইছে আৰু
আমাৰ এইফালে কালি বৰষুণ নাই
হ
নাই বৰষুণ আমাৰ এইটো চাইড
আমাৰ ইয়াত একদম পানী আজি মোৰ হেৰি হৈ গৈছে
আহঁ
এইটো কি এই কঠিয়াত ডুবগৈ গৈছে
অ অ আমাৰ ইয়াত পানী নাই এই কালি নহয় পৰহি ৰাতিয় আমাৰ ইয়াত বতাহ ধুমুহা বৰষুণ অকমানহে দিছিলে বাৰু
অ
পৰহিৰ দিনা বতাহ ধুমুহা দিছিলে আকৌ তাৰ পৰাা এতিয়া ভাততটো কিহে খালে
ভাত দালি বনালে মাছৰ ভাজি বনালে তাৰ পিছতে আকৌ খৰিছে আছিলে চাটনি অকণও আছিলে তাৰপিছতে ভোুলে মাছেও বাছিলে মানে কেইব বিধো হল হে এ, আমাৰ ডাঙৰ ছোৱালীজনীয়ে সেই টক, টক কে বনাই থৰিব পাৰে।
সিথক নহ'লেও ইমান ধুনীয়াকৈ ভাত, পানী বনাই।
বনাই থাকিলে ৰা সেইটোলে নহয় ব, মোৰ এইটোৱে নপঢ়ে হে ভাগিনক থাকিলে।
হয় নি
ধেমালি কৰি থাকে।
অ, এতিয়া কি আপুনি পঠিয়াই দিব নে কি যাগে যা বুলি। আহ, আহ।
এ, নহয় নপঠিয়ালোও ন। নহয়, এতিয়া নহ, জ, ছোৱালীজনীয়ে আকৌ লৰাটো আকৌ পঢ়া শুনা ক, ভাল আছে ন। সিহতৰ মোৰ যেনিবা কামৰ সহায় কাৰণে ৰখাই থওঁ তাৰ আকৌ তেতিয়া মোক কামটো সহায় কৰিলেই নহ'ব নহয়।
হয়, হয়। এফালে, এফালে সহায় কৰিছে এফালে যে আকৌ লোকচান হৈ যাব।
অ, সেইটয়ে মানে এই ভাগিনী একেল লগত ধেমালি কৰি থাকে জানানে। এতিয়া নাই, নাই, একে থচোন স, ভিত ভিততে ফেনখন লগাই লৈ প, কিতাপখন চাই থাকিব পাৰে, কিন্তু ভাগিনিয় থাকিলে সেইটো নহয়, নহয়। দুইটা গৰম বুলি বাদ দে বুলি কয় আৰু।
আহ। এতিয়াও তাৰ ভাগিনীয়েকৰ লগত খেলিবলৈ তাৰ বয়স আছে নে।
এয়া এয়া বাহিৰেলে ওলালে নিদিওঁ যোৱা লোৱা আকৌ। নবোলে মইাকে প, থিব, সি, গৈ পেলাই খুকুটা থ, গল।
আহঁ।
মই বোলো নহয় তহঁতি থাকিলে ইয়াই ই, বেছিহে হেৰি হ'ব তহত যোৱাকেই ভাল।
অ, কাইলৈ অকলে যাবনে আপুনি থৈ আহিবগৈ।
এ, ভিনন্দু আহিছা কালি ভিনন্দু আহিলে।
অ', অ'। অ, জোৱাইক আছে কাৰণে ইমান বিধে, বিধে বনাই খুৱাইছে চাগে।
এ, নহয় আমাৰ ছোৱালীৰ ভিতৰত বস্তু থাকিলে বনাই থাকিব পাৰে তাৰ ঘৰত।
অ', অ', তাৰ সেই ৰান্ধি, বাঢ়ি জুই খালাত বনাই ভাল।
অ, ভাল পা, ভাল পা আমাৰ এতিয়া মই দুখননৰ দালিকণ তেলহে মাৰো মোৰ কুকাৰতে গেছতে দিওঁ দালি।
আহ।
তাৰ সতে স, অ, দুই, দই কৰি থাকিব। ভাতো দিব আজ এতিয়া বহুত বাল পায়।
কিনো ভাল পাই জানো, পাই ভাত বনাই মানুহ বিলাকে মই বৰ বেয়া পাওঁ।
ত, নবনাব লাগিব যে।
অ, তাহানি মই এই বোলে এই আমুকত, আমুক আছে, আমুক আনকে মই বাহিৰৰ ক কাম কৰিয়ে ভাল পাও। এইব ভিতৰত মই ভাতছো আৰু মই বহুত বেয়া পাওঁ।
অ, ছোৱালী তই সেইবোৰ কৰিলে নহ'ব নহয়। এ, নহয় ন, ছোৱালী মানুহ
কোনে জুই, জুই, ধৈ, ধুই সেইবোৰ।
কৰিবই লাগিব, কৰিবই লাগিব সেইটো কম পাও ফ
পাছতো পাছৰ কথা বৰ্তমানলৈকে নকওঁ।
উম, সতো কম বাৰক কৰিবই লাগিব। তই তানে ত, যদি এতিয়া পনি বনাবলৈ নিঠি ক, পিছত কি হ'ব জানা না বনাব।
ত, ভাত বনাব নাজানো হেই সাতগৰি দিলেও নুঠে মই খোৱা মই বনোৱা ভাত, আঞ্জা।
আহ। আমাৰ দে সৰু জনে বনাব জানে নহয়, এলাহ খালি। তাতে বায়েক থাকিলে অ', বায়েক থাকিলে তাৰ একদম বহুত এলাহ কৰে।
অ', ভাতৰ চৰুটোতে টুক-টুক টাক-টাককে হ'লেও যেতিয়া বনাও দুখন-তিনিখন এটা বনাও আৰু দালি অকমান ভাজি অ
অ', আমাৰ এই তেনেকুৱা। অ', হ'ব দে মই হেৰি মানুহ এঘৰলৈ আহিছোঁ।
অ', অ'।
উম, দেৰিকে ফোন-চোন এটা কৰিবিচোন বাৰু।
অ', অ', হ'ব।
কৰিবিচোন। সদায়নো মই কিমান কৈ থাকিম আও।
অ', অ', হ'ব। মই কৰিম বাৰু।
অহ।